হেল্ল' অ', শুনিছানে বাৰু
অ', শুনা পাইছে নে উম শুনিছো আপ
পাইছো, পাইছো শুনিছো, শুনিছো বাকী কি খবৰ
উম, মোৰ ভালে আপোনাৰ কওকচোন
মোৰ ভালেই ভালে। কি কৰি আছা এতিয়া?
মই এইয়া মুখ হাত ধুই চাহ তাহ খায় আজৰি। তুমি?
হা এনেই বহিহে আছো বাৰু এতিয়া, বাকী মা দেউতাহঁতৰ ভালেই চাগে ন?
উ ভালেই তোমাৰ?
ভাল ভাল ভাল। হেৰি এডমিশন কত ললা তুমি?
উম মই এডমিশন গুৱাহাটীৰ কলেজ এখনত লম বুলি ভাবিছো বাৰু, বৰ্তমানলেকে হোৱা নাই।
হয় হয় হয়। উম উ গুৱাহাটীৰ কোন কলেজ? মানে কোন কলেজ?
গুৱাহাটী উম, কলেজখনৰ নামটো পাহৰিছোঁ বাৰু মই এনে মোবাইলত পাই ছিলো নিউজ বিলাক পাই যাম বুলি ভাব বি আছো উম,
হয়। বাৰু অ', অ', গুৱাহাটীত পঢ়িম বুলি ভাবিছা বাৰু ঠিকে আছে কিন্তু হেৰি কথা দেই আজিকালি কিন্তু যুগটো কিন্তু বহুত বেয়া যুগ চলি আছে কাৰণ কিছুমান মানুহে মানে কি কৰে গম পোৱানে কিছুমান এই ফেক মানে এনেকে স্কুলৰ নাম দি কলেজৰ নাম দি কিছুমান প্ৰফাইল বনাই মেলি ষ্টুডেণ্টৰ পৰা পইচা লুটে গম পোৱা নাই বাৰু সেইটো কথা?
মই এইটো কথা নেজানো বাৰু মইয়ো কলেজখনৰ কলেজ খনৰ বিষয়ে নাজানো অকল মোবাইলতহে পাইছোঁ।
অ, তেতিয়াহলে তুমি প্ৰথমে কলেজখন যোৱা গৈ চাই মেলি লৈ হে মানে যি পইছা পাতি দিব লাগে পেমেণ্ট কৰিব লাগে সেইবোৰ কৰিবা কাৰণ আজিকালি কিন্তু বহুত মানে আজিকালি যুগটো বহুত বেয়া যুগ হৈ গৈছে কাৰণ মানুহবোৰে আজিকালি সহজ পোৱাতে মানে পইচা ঘটিবলৈ চাই থাকে বুজিছা?
উম, হয় বাৰু সেইটো।
উম, এইটো আচলতে হয়-হয়। এইটো আচলতে কি এই যিটো এইটো ফেক নিউজ ন' সেই বস্তুটো বহুত বেয়া বস্তু কিন্তু আমাৰ মানে জীৱ সমাজৰ কাৰণে। কাৰণ এই ফেক নিউচৰ ফলত মানে বহুত মানুহৰ বহুত অঘটন ঘটা মই দেখিছো কিছুলোকৰ মানে পইচা যায়, কিছুলোকৰ জীৱনো যোৱা মই দেখিছোঁ বুজিছেনে বাৰু আপুনি?
উম, বুজিছোঁ, বুজি
অ', সেইকাৰণে মানে তুমি এডমিশ্যন ল'ম বুলি যদি অ' সেইকাৰণে তুমি যদি এডমিশ্যন ল'ম বুলি ভাবিছা তেতিয়া গুৱাহাটীৰ কলেজখনলৈ গৈ লৈ এ ভালদৰে কথা পাতি লৈহে তাত পইচা পাতি যি দিব লাগে খৰ ইউজ কৰিবা নতুবা অ' সেইবোৰ বা হেৰি নিচিনা দেখা ভুৱা নিচিনা দেখা মানে ফেক নিচিনা দেখা তেতিয়া তুমি আৰক্ষীৰ লগত এ' যোগাযোগ কৰিব পাৰা বুজিছা।
অ', বুজিছোঁ, বুজিছোঁ।
অ', হয়, সেইটোৱে। আ, তাকে, আজিকালি সেই যি ফেক নিউজ অ'।
উম, কওঁক, কওঁক।
হেল্ল' অ' সেইকাৰণে এই যি ফেক নিউজ বস্তু সেইটোৰ পৰা অলপ অ' ফেক নিউজ বস্তুটো সেইটোৰ পৰা অলপ আঁতৰি থকাটো উচিত মানে। তোমাৰ আহ আজিকালি কি হয়। যিটো এই মোবাইল হওঁক কম্পিউটাৰ হওঁক এইসমূহ মানে এই তেনেকুৱা কিছুমান এ মানুহৰ কাৰণে বহুত মানুহে মানে বহুত বেয়া ধৰণে মানে ব্যৱহাৰ কৰিব লৈছে এতিয়া কিছুমানে টকা পইচা সেয়া লোতে মই কৈছোৱে তাৰ পিছত অ', আন কিছুমানে আকৌ কি কৰে গম পাইছে নাই। এই কিছুমান মানে মইে এতিয়া যেনিবা অ' মই যেনিবা মানুহজন অলপ বেয়া দেই তাৰপা তোমাৰ যেনিবা কিবা এখন ফটো মানে মই এ কিবা ধৰণে ইডিট কৰি মেলি এ হেৰিয়াত এই মোবাইলত এৰি দিলো। হোৱাটছআপ ধৰক এৰি দিলো তাৰ পিছত তাৰ পৰা তোমাৰ কিমান ক্ষতি হ'ব পাৰে সেই মিছা ফটোখনৰ পৰা। তোমাৰ মানে আৰু কিছুমান লোকৰ এনেকুৱা হৈ যায় মানুহ মানে এ মৃত্যুও হৈ যায় মানে আত্মহত্যাও কৰি দিয়ে সেই তেনেকুৱা কিছুমান কথাৰ ফলত। হেল্ল'।
হয়, হয়, কওঁক।
হেল্ল'।
হেল্ল'।
হয়, শুনিছা নাই বাৰু?
শুনি আছো শুনি আছো। লাইনতটো বিজি হৈ হৈ গৈছে।
অ', তাক হয়, হয়, এই অলপ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে। এ সেয়াই এ মানে তোমাৰ ফেক নিউজৰ পৰা সেইকাৰণে আঁতৰি থকাাতটো বহুত উচিত আৰু যদি কিছু মানে অ' এনেকুৱা ধৰণৰ ভুৱা বাতৰি মানে শুনা যায় আৰু তেতিয়া মানে মানুহে ভয় খাব নালাগে আচলতে। তেতিয়া আৰক্ষী যি বিষয়া আছে তেওঁলোকৰ লগত কথা পাতি তেওঁলোকক সেই গোচৰটো দিব লাগে। যে মোক এ মোৰ বিষয়ে এনেকে কৰবাত দিছে এ এনেকুৱা তেনেকুৱা কিবা হৈছে। সেই বিষয়ে আৰক্ষী জনাব লাগে আৰু সেই বিষয়ে মানে হতাশা নহয়। তেওঁলোকে এ নকৰিবলগীয়া কাম কৰিব নালাগে আচলতে বুজিছ নে বাৰু তুমি?
হয়, বুজিছো বুজিছো।
তাকে তুমি এই ফেক নিউজৰ বিষয়ে কিবা জানা নাই বাৰু?
মই শুনিছো এইবিলাক ফেক নিউজৰ দ্বাৰা এখন ঘৰ ধ্বংস হৈ যোৱা এনেকুৱা তেনেকুৱাবিলাক বাৰু শুনিছো।
আজিৰ দিনত মানে মানুহে ইণ্টাৰনেটটো বেয়া ধৰণে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি যিমানে ইন্টাৰনেট বস্তুতটো আগবাঢ়ি গৈছে সিমানে মানুহৰ তাৰ বেয়া-বেয়া ব্যৱহাৰবিলাক আৰম্ভ
হয়, হয়, হয় এইটো একদম তুমি সচা কথা কৈছা হয়।
মানুহৰ বিভিন্ন ধৰণৰ বেয়া বেয়া ইডিত কৰি কৰি ইন্টাৰনেটত দিবলৈ আৰম্ভ কৰি
হয় হয়।
সেইবিলাকৰ পৰা বাচি থাকিব লাগে, আচল
হয়
আচলতে আজিকালি সকলো কথাতে সোনকালে বিশ্বাস কৰিব নালাগে। সেইবোৰ পৰীক্ষা কৰিহে আমি বিশ্বাস কৰিব লাগে।
বিশ্বাস কৰিব লাগে হয়। হয় হয় এইটো তুমি ঠিক কথা ভাবিছা দেই। হয়, তাকে এতিয়া তোমাৰ মা হওঁক দেউতা হওঁক খুৰা হওক খড়ীহত আহ তেওঁলোকে মানে এই ম'বাইলৰ বিষয়ে ইমান কথা নাজানে।
হয় অ', সেইটো হয় বাৰু, আগৰ দিনৰ মানুহ বিলাকে মোবাইলৰ ব্যৱহাৰ
ইমান মানে ভালদৰে নাজানে, তেতিয়া সেই তেওঁলোক তেওঁ-তেওঁলোকৰ নিচিনা মানে নজনা মানুহৰ খিনিৰ কাৰণে কিন্তু সেইটো কিন্তু বহুত বিপদজনক, মানে কিছুমান স্কেমাৰে কি কৰে কিছুমান এনেকুৱা লিংক দি দিয়ে মোবাইলত, তাৰ পিছত তেওঁলোকক ফোন কৰি পেলাই মানে কয় যে কি এই লিংকত চুই দিয়ক আৰু তেতিয়া তোমালোকে এ আপোনালোকে বোলে পইচা পাব, তেনেকে বুলি কৈ দিয়ে আৰু আমাৰ খুৰা-খুৰী, মা-দেউতাহঁত তেওঁলোক মানে অলপ অবুজন তাই-নিচিনা, কাৰণ তেওঁলোকে মোবাইলতটো ইমান ভালদৰে ব্যৱহাৰ কৰিব নাজানে। আৰু তেওঁলোকে তেতিয়া সেই লিংকত চুই দিয়ে আৰু তেতিয়া সেই লিংকতে চুই দিয়া লগে লগে নিজৰ মানে বেংক একাউন্টৰ পৰা গোটেই পইচাসমূহ গুচি যোৱাৰ কথাও মই শুনিব পাইছোঁ। আৰু মানে সেই, অ', তেনেধৰণৰ কথা কথা মানে এই নিউজ চেনেল বিলাকত দিয়েই থাকে সচৰাচৰ।
হয়, আজিকালি এনেকুৱা হৈছে বিভিন্ন নিউজ চেনেলেও সেই ফেক নিউজ দিবলৈ আৰম্ভ কৰিছে।
হয় হয়।
পইচা পাবৰ বাবে, তেনেকুৱাও আমি দেখ বিশেষকৈ আজিকালি ইণ্টাৰনেট যেনে ছচিয়েল মিডিয়া বিলাকত প্ৰায় ফেক নিউজ ওলোৱা আমি দেখা পাওঁ
দেখা পাওঁ হয়
তেওঁলোকে সঁচা নিউজৰ ঠাইত মিছা নিউজ দি পেলাই আজি হয় এই আমি কেইদিনমানৰ আগত দেখা পাইছো হাই ছেকেণ্ডৰী সেই হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ ওপৰতে কম ফেক নিউজ প্ৰচাৰ হৈছিল নেকি হয় তেনেকুৱা সেই সেইবিলাক সেইবিলাকৰ কাৰণে অলপ গুৰুত্ব দিয়াটো উচিত বুলি মই ভাবোঁ কাৰণ ছাত্ৰ ছাত্ৰীক হাৰাশাস্তি কৰা যেন আমি অনুভৱ কৰিছিলোঁ
হয় হয় উম তাকে সেইবাবে আমি সকলো মানুহবোৰ সজাগ হৈ থকা উচিত আৰু এটা কথা গম পাইছা নাই এদিন মো মোৰ লগত কি হ'ল অ মানে কি কি হ'ল আহ এই গৰমৰ দিন আছিল তাৰ পিছত এই ল এই লগৰ এজনে কি হল মোবাইলত এটা পোষ্ট পালে কি গৰমৰ বন্ গৰম বেছি পৰাৰ কাৰণে পাঁচ দিনৰ কাৰণে বিদ্যালয় বন্ধ আছে সেই বুলি এটা প'ষ্ট পালে তেওঁ আমাৰ স সকলোকে শ্বেয়াৰ কৰি দিলে আৰু শ্বেয়াৰ কৰি দিয়াৰ লগে লগে আমিও ভাবিলো কি সঁচাকৈয়ে বন্ধ আমি সেইদিনা বিদ্যালয় নগলো তাৰ পিছত পিছদিনাখনহে গম পাইছো যে সেইটো নিউজটো ফেক আছিল আৰু তেতিয়া তাৰ ফলত কিন্তু আমাৰ বহু খিনি অনিষ্টও হ'ল দেই সেইদিনা আমাক যি পাঠদান কৰাইছিলে বিদ্যালয়ত মানে যি সকল লোকক কৰাইছিলে ষ্টুডেন্টক কৰাইছিলে এ তেওঁলোকেহে বুজিব পাৰিলে আমি কিন্তু সেই কথাবোৰ বুজি পাবও না-নোৱাৰিলোঁ মানে সেই ক্ষেত্ৰতো আমাৰ কিন্তু বহুত আমি আ আমাৰ বহুত অনিষ্ট হ'ল, সেইবাবে অ', সেইবাবে অ', সেইবাবে মই ভাবোঁ কি সেই তেনেধৰণৰ যদি বিদ্যালয় বন্ধ, তেনেকুৱা ধৰণৰ যদি কিছুমান কথা যদি মানে স-অ', পচাই হোৱা দেখা যায়, তেতিয়া কি হয়, বিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব লাগে যে এ, ছাৰ আজি আমাৰ ইস্কুল খোলা আছেনে নাই? তেনেকে সুধিব লাগে, কাৰণ অ ফটকে এনেকে এনেকে কিছুমান নিউজ পাই মানে এ যে এইটো সঁচা বুলি মানি ল'ব নালাগে। তাৰ ওপৰত পৰীক্ষা- নিৰীক্ষা কৰিব লাগে বুলি তুমি আগতে কৈছা বাৰু।
ক' হয় সেইটোয়ে, আজিকালি মানে এনেকুৱা হৈছে বস্তু এটা পৰীক্ষা কৰাৰ পিছতেই সে তো প্ৰতি বিশ্বাসটো আমি কৰিবলৈ আৰম্ভ কৰিব লাগে, আজিকালিতো শিক্ষাৰ লগটো অত্যাধিক ফেক নিউজৰ প্ৰচাৰ আমি দেখিবলৈ
হয়, হয়, দেখিবলৈ পাইছোঁ, উম, উম।
সেয়েহে আজিকালি অলপ বিশ্বাস কৰিবলৈ কথাবিলাক টানেই
টান, টান, নিচিনাই হৈ গৈছে হয়, হয়।
সেয়েহে এতিয়া সঠিক নিউজ পোৱা পিছতে আমি কাম কৰিব লাগে।
কাম কৰিব লাগে অ'। তাকে, তুমি এতিয়া এ, গুৱাহাটীত পঢ়িম বুলি ভাবিছা যেতিয়া তুমি ভা ভালে ভাবিছা, কিন্তু তুমি সেই বিদ্যালয়খনলৈ গৈ লৈ ভালদৰে তাৰ ওপৰত অ', মানে অ, চাই সি বিদ্যালয়খন চাই আৰু ভালদৰে তাৰ বিষয়ে জানিহে তুমি তাত এডমিশ্যন ল'বা, কাৰণ আজিকালি সেই ফেগ নিউজৰ প্ৰভাৱত মানে বহুত মানুহৰ অনিষ্ট হোৱা দেখা পাইছোঁ।
হয়, হয় ময়ো তেতিয়া, ময়ো যাওঁ বুলিয়ে ভাবিছো আৰু।
তাকে, হয়, হয় ভাল ভাবিছা হয়। বাৰু, তেন্তে আজিলৈ হ'ব আৰু ন?
দিয়ক আজিলৈ হ'ব, উম, ধন্যবাদ।